হেল্ল'?
অঁহ।
কি কৰিছা?
এই ৰাতিপুৱা আজি অলপ সোনকালে উঠলোঁ।
অ' অ'।
সেই অকণমান এই বাগিছাখন চালো, বাগিচা এই ফুলবিলাক কালি বৰষুণ দিছিলো নহয়।
ওম ও।
তোমাৰ ফুলবিলাক বেয়া হৈছে এইবিলাক। যিবিলাক বেয়া হৈছে সেইবিলাক কাটি কাটি বেলেগকে ওলাই লো।
ওম ওম।
ওলাই আৰু ভালদৰে পুতিলো।
অ' ঠিকে আছে ফুলৰ ব্যৱস্থাও কৰিব লাগে। ফুলৰ পৰাই আমি চব সুগন্ধি পাও লাগে কৰিব।
আৰু এই কিছুমান হেৰি জলকীয়াৰ পুলি
অ'।
এইবিলাক কালি জোৰে বৰষুণ দিলে নহয়।
অ' অ' অ'।
বৰষুণত গছ বিলাক হালি হালি পৰিছে। সেইবিলাক অলপমান চাফা চফা কৰিলো।
অ'। আৰু কি কৰিলা।
পচি পচি গৈছে।
স্কুলত মহান অলপমান সলনি কৰিলোঁ ঠাইবিলাকত। বেয়া ফুল বিলাক। মানে হেৰি কৰিলো চাফা চুফা কৰি দিলোঁ।
উম উম উম।
আৰু ঘৰৰে ধৰ ভাত কেৰেলা লাগিছিল সেইবিলাক উঠালো।
অ অ' পালে
এ কিছুমান পকি গৈছে অ'। কিছুমান পকি গৈছে এইবিলাক।
অ'।
জিকাও লাগিছিল অ' জিকাও লাগিছিল। এই জিকা বিলাকো উঠালো।
খাব পাম নে নাই। নাই তোমাৰ পৰা।
অ' বাব আমাৰ আছে আমাৰ বাগিচা খনত বহুত শস্য আছে।
অ' ঠিকে আছে দিয়া দিবা কাৰণ। অ' ঘৰুৱা বস্তু খাই ভাল লাগে না। সেইকাৰণে অহ দিবা।
কঠাল গছো আছে কঠালো পকিছে।
অ এই কঠল মই ইমান ভাল নাপাওঁ কিন্তু। কঠালৰ গুটিকেইতা খাই ভাল লাগে ডাল। দিলে ভাল লাগে তাৰোপৰি তৰকাৰী চৰকাৰী দিলেও ভাল লাগে।
অঁ গৰমত। গৰমত আৰু কঁঠাল খালে বেছি গৰম লাগে।
সেইকাৰনেতো গৰমত কঁঠাল মুচি নাখাওঁ। এই গোটেই কেইটাই প্ৰয়োজন বেছিকে দালিত দিলে বেছিকে। লাগে বা পিটিকি খালেও ভাল লাগে সেইটো কাৰণতে অলপ। পিছেত তুমি গুটি খাই ভাল পা নে নাপা।
মই ইমান ভাল নাপাওঁ এনে খাব লগে খাওঁ আৰু।
অ অ অ অ ঠিকে আছে।
এনেই ঘৰৰ বস্তু মানে ভাল লাগে আৰু ঘৰত নিজে লগোৱা বস্তু খাই অলপ ভাল লাগে।
অঁ অঁ
বজৰৰ পৰা কিনিলে সেইটো এটা সোৱাদ নাপায়
অ আৰু কোনে কেনে
কোনদিনাখন ছিঙি থয়
অ আৰু বা কোনে কেনেকে খাইছে এনেকে গম নাপায় মুখত দি পেলাই খাইছে না হাতে দিয়ে ওলাইছে সেইটো অলপমান ভাল নালাগে
অ অ
এতিয়া নিজে ঘৰত খোৱা বস্তুতটো বা এনে আমি নিজে নি চাই দিয়া হাতেৰে গুটিটো উলিয়াই থাক গৈ তাৰ পিছত খাওঁ কিন্তু বজাৰত উলওৱাটোতো আৰু আমি গম নাপাওঁ না মুখত দি আগত
অ সেইটোতো গম নাপাও কোৱা নাযায়
অ সেইটো অলপমান ঘীণ লাগে সেইকাৰণে কাৰ বা কি বীজাণু কাৰ বা কি বীজাণু আছে মুখৰ ভিতৰত সেইটোতো গম নাপাওঁ সেইকাৰণে বজাৰৰ বস্তু কিছুমান খাব নালাগে মানে নিজৰ ঘৰৰ বস্তু যিটো মানে সেই বস্তুকে দেখা পাম না সেইকাৰণে সেইটো বস্তুৱয়ে খোৱা বেষ্ট
আহ আহ আমবিলাকো টো অনা যায় কিনি অনা যায় কিন্তু একো সোৱাদ নাই মিঠা নাই
অ আ আমবিলাখান হেৰি দিয়ে নাই অ অ গেছ দিয়া গেছ দিয়া বোলে খানৰ পৰা আৰু গেষ্টিক হয় এইবিলাক খালে আৰু আমাৰ গেছ প্ৰবলেমটো হয় এচিডিটিটো বেছি বাঢ়ি যায় কাৰণ সেইবিলাক সাৰুৱা বস্তু কেইদিন সেনেকুৱাকে গেছ দি পেলাই জমা কৰি ৰাখিছিল সেইটো ভিতৰত সোমাই কিনে বস্তুতটো আমি ভাল বুলি খাই আছো কিন্তু ভিতৰত আমাৰ জিৰো হৈ যাই আছে আমি ভাল বুলি খাইছো আমাৰ পিতড জিৰো হৈ গৈছে কি কিবা বেমাৰত পৰিণত হ'ব সেইকাৰণে
সেইটোৱেটো
অলপ চাই চিতি হোৱাই ভাল মানে ঘৰুৱাতটো গছৰ গছ ওপৰত থকাতটো মানে ডালত অলপ পোকে ধৰক সেইটো ফ্ৰেচ বস্তু পোকে ধৰাটো অলপমান কাটি পেলাই দিলে হ'ল বাকীখিনি
আৰু ঘৰৰ আম বিলাক আৰু পোকে ধৰা হয় মানে পোকে ধৰা হ'ল ও মানে লোকেল বস্তু
অ সেইটো কাটি ললে খাব পাৰি এইটো গছ জ্বৰৰ বস্তুতটো তাৰ মানে কেনেকুৱা মানে গেছ সেইটোতো আৰু আমি উম সদ বুলি আমি খালো কিন্তু ভিতৰ খন্দ বেয়া হৈ যায় আমাৰ কিছুমান এ শাক-পাচলিয়ে হওক বা কিবা গ্ৰন্থি বিলাকখানে হওক আমাৰ কিছুমান বেমাৰৰ সৃষ্টি হয় সেইবিলাক অলপ সেইকাৰণে কমকে খোৱাই ভাল ঘৰৰটো খোৱাই ভাল
হয়
হয় ন নহয়
আৰু মিঠাটো কম বজৰতটো মিঠাটো কম
মিঠাটো মানে এইটো কাৰণতে কম-
কেঁচা তাৰ মানে সিহঁতে কেঁচা নহয় কেঁচাতে আনে যে, কেঁচাতে আনি কিনে গছত- পকাই দিয়ে।
অঁ সেইকাৰণে নে পানী পানীৰে-
অঁ লাভৰ কাৰণে ইয়াতে এনে কিছুমান জাগাৰ বস্তু- টো ভাল আছে।
উম উম'
কিছুমান জাগাৰ বস্তু ভাল আছে।
সেইটোৱে আৰু বিশেষকৈ মানে সেইয়ে আৰু- আজিকালি চব বস্তুৰ ক্ষেত্ৰতে সাৰ প্ৰয়োগ কৰে। যেনে ধৰা, আলু বিলাক আলু -আলুৰে কথা কৈছো। আলুটো তুমি বাজাৰত তুমি যাবা মানে- ঘৰত আনিলে কেনেকুৱা দাইত দিলে হওক তৰকাৰী দিলে হওঁক ঠৰঙা উঠি থা- কে। বস্তুটো সিজি নাযায় গলি নাযায়, এই কিহৰ কাৰণ- হ'ল সেই সাৰ দিয়াৰ কাৰণে সাৰ দিলেটো বস্তুতটো তাৰ মানে সিহঁতে যিটো বস্তুটো- ছয়মাহ লাগে। সেই বস্তুটো সিহঁতে তাৰমানে- তিনি মাহতে উৎপাদনটো কৰে, কাৰণ প‌ইচা- মেইন টাৰ্গেট হল পইচা পইচাৰ কাৰণে আমি মানুহ বিলাখানে সেইবিলাখন খাই- মৰিলোও মৰিলো জিন্দা থাকিলেও থাকিলোটো কিবা এটা- ৰ বেমাৰ হওক কিবা হওক হ'লেও হ'ল মানে সিহঁতৰ সেইবিলাকখান দৰকাৰ নাই চাব- খালি আমাক পইচা লাগে। এতিয়াৰ কাৰণে আমিও অলপমান যদি আলু চালু গিলাখানৰ ক্ষেত্ৰত চাই চিন্তি খোৱা যায়-
এতিয়া যদি ঘৰত অলমান আলুৰ খেতি একডৰা‌ এ- মানে দুই হাৰি মানে কৰা যায় সেইটোও অলমান ভাল। খেতি কৰা মানুহ বিলাকখানে সেই- সেইকাৰণে খেতি পথাৰত খেতি কৰে সাৰ নিদিয়া হলে বেছি ভাল। সাৰ দিয়াটো কাৰণে আমি চিনি নাপাও কিন্তু এতিয়া গম পায়েই আহিছো। এতিয়া অলমান গম পাই আহিছো এই মানে ঠৰঙা দিয়াৰ ক্ষেত্ৰতে গম পাই আৰু। বেছি সাৰ পৰিলে তাৰমানে কেনেকুৱা হয়- এই ওপৰত সেই যে সে গ্ৰীণ গ্ৰীণ বা সেউজীয়া সেউজীয়া যে পৰে- এ সেইটো হয় বেছি সাৰ দিলেহে সেইটোৰ ওপৰত পৰে কিন্তু- তো সেই এতিয়াই গম পা- আৰু আমি সেনেকুৱা কিছুমান খেতিয়কৰ ওপৰতো কথাটো গম পাইছো যে, - সাৰ দিয়া বস্তুটো কেনেকুৱা সাৰ নিদিলে কেনেকুৱা আমাৰ ঘৰত যদি- বস্তুটো তাৰ মানে কৰা হয়, সেইটো অলমান বেলেগ।
অঁ পেনে ঘৰত তাৰমানে গোবৰ গোবৰ দিয়া যায়।
অঁ'
গোবৰতটো অনিষ্ট নকৰে। তেনেকে বা বাচ- ছাগলীৰ সেই মানে লেটবিলাক সেইবিলাকো দিয়া যায়। এইবিলাক- হাঁ।
অঁ অঁ অঁ এতিয়া আমি এতিয়া- আজিকালি পোৱা বেছিভাগ মানুহৰে গৰু ছাগলী নোহোৱাই হৈছে।
এই ক সেইকাৰণে গৰুৰ গাঁৱৰ- অ গৰুৰ গবৰ এতিয়া পাৰিলে তাৰমানে বেলেগৰ পৰাহে আনিব লগা হয় এ কিছুমান গছ ছত দিব লাগিলেও গৰুৰ গবৰ টো কিনি আন আনাৰ নিচিনাই হয় সেইকাৰণে মানুহ উ সেইকাৰণে অলপমান মানে খেতি বাতি কৰিলেও
ফ্লেটবিলাকত থাকিলে মাটিও কিনিব লাগে পইচাৰ কাৰণে মাটিও কিনি কিনি আনে
অ এই কাৰণটো সেইটোৱে আৰু উপায় নোহোৱা হৈছে মানুহ বিলাখনৰ খাব কি কৰিব কি চব মাটি বাৰী চব মানুহৰ তাৰ মানে নোহোৱা হৈ আহি আছে লাহে লাহে হে সেই আৰু সেইকাৰণেও বেমাৰ আজাৰ মানুহৰ বেছি হৈ আহি আছে চব বস্তুৰে
আৰু ধৰ এই ওচৰত ধৰ গৰু চৰু থাকিলে গৰু মানে গোবৰৰ গোন্ধটো আগতে মানুহৰ বেমাৰ আজাৰ কিয়া নাছিল বিলাক গৰু চুৰি পুহিছিল অ গৰুৰ গোন্ধটো আহি আছিল পেচাবৰ গোন্ধ
অ অ আৰু গৰুৰ পেচাপ যদি ক গৰু ক'লা গৰুৰ যদি পেচাব তুমি খাব পাৰা তেতিয়াতো টোন কাৰনে আমাৰ যে এই যে হেৰি কয় কি কয় এইটো উ ভাৰ লিভাৰ তামানে গৰুৰ পেছাবে লিভাৰটো আমাৰ পৰিষ্কাৰ কৰি আনে মানে বহুত বহুত পাৰিলেতো হ'ব লাগিব কলা গৰু কলা গৰুৰে মানে পেচাবটোৰ বেছি উপকাৰী ইটো আৰু খাবও পাৰিব লাগব দিয়াচোন কাৰণ খোৱাটো তান কথা চবেই
মানে খাই
এ কিছুমানে তাৰ মানে খাই ঔষধৰ দৰে ৰাতিপুৱা ৰাতিপুৱা এক চামুচ এক চামুচ কৰি খায় সেইটো বহুত উপকাৰী গৰুৰ মানে ক'লা গৰুৰ পেচাব
অ সেইকাৰণে বিশেষকে নেপালী বিলাকৰ বেছি বেমাৰ আজাৰ নাই অ সিহঁতে জানে সিহঁতৰ তাত থাকেই যে গৰুৰ
অ সেই অ সদায় অকমান ধৰিলে অকমান খাল লা পানীৰ লগত মিক্স কৰি খালা উ মানে এগিলাছ পানী খালা তাৰে লগত এক চামুচ দি দিলা এ সদায় যদি খায় সেইব স্তুটো তাৰমানে ঔষধ কতোৱে সেইটো বেছি উপকাৰী এৰ স্কিন স্কিন বিলাক খনো ভাল হয় আৰু স্কিন বিলাক খানো ভাল হয় সেইকাৰণে সিহঁতৰ মানে স্কিন বিলাখানো ভাল আমি আৰু না জানো জানিও ধৰিলেও মুৰ্খামি কৰিছো কাৰণ আমি অ মানে বস্তুতটো পোৱা নাযায় অতি সোনকালে আমি না পাও এতিয়া যোনে গৰু পোহে সিহঁত তে পায় ঘৰতে পায় এতিয়া আমাৰতো গৰু গাই নাই আমি কেনেকে পাম কথাটো যদিও জানো আলোচনা কৰিছো যদি তথাপিতো তাৰমানে আমি মানে ব্যৱহাৰতটো কৰিব পৰা নাই কাৰণটো তাৰমানে সেইটোয়ে আমাৰ ঘৰত নাই কাৰণে হয় নে নহয়
নাই অ থাকিলেও বিক্ৰী কৰি কৰি দিছে
অ কাৰণ এই উই
এৰি দিব জাগা নাই পথাৰ নাই।
অঁ সেইটোৱে।
এ সেইটোৰ কাৰণে দিগদাৰ হয় ৰাখিবৰ। সেইকাৰণে মানে গৰুৰ বংশ বৃদ্ধিটো নিচি নোহোৱাই হৈছে।
গাঁৱৰ গাঁৱৰ পৰিৱেশত আছে, কিন্তু টাউন এলেকাত মানুহে। এতিয়া গাড়ী গাড়ী চাড়ী।
কমি গৈছে।
তথাপিতো আছে কিছুমান, কিছুমান ঠাইত আছে মানে এক। একেবাৰে ভিতৰুৱা অঞ্চলত প্ৰায় ঘৰে ঘৰে আছে কিন্তু যি। এগলা খানে আৰু বাহিৰত ওলাই আহিছে ৰাস্তা ঘাট পকি। মানে হাৱাই ৰ'দৰ লগত মানে সংযোগ হৈছ। তেতিয়া অকনমান তাৰমানে যাতায়তৰ হেৰিটোৰ কাৰণে। অলপ কমি গৈছে। বা আছে যদিও কিছুমানে মানে নিজৰ হেৰিৰ ক্ষেত্ৰত বিক্ৰী কৰি দিছে কিছুমানে নিজৰ পাৰ্চনেল বিজনেছৰ কাৰণে সেনেকুৱা আৰু। তা গৰুতো উপকাৰী। বহুতে উপকাৰী পুহিব পাৰিলে নিজৰ ঘৰত।
আৰু গৰুৰ। পেচাবটোতো সক পূজাত লাগে নহয়।
পেচাব লাগে আৰু গৰুৰ শিচ শিচ বুলি কয় মানে। য'ত গৰুটো পেচাব কৰোঁতে কৰোঁতে যদি গাত হৈ যায় তাত। কিছুমান মাটি জমা হয় পচি যোৱাৰ দৰে হয় সেইটোক। গৰুৰ সিচ বুলি কয়। সেই বস্তুটো তাৰ মানে আমাৰ পূজাত লাগে। বা মানুহ ঢুকাল মানুহ ঢুকালিও তেতিয়াও। তাৰ মানে গৰুৰ শিচটো লৈ যায় শুদ্ধি কৰে শুদ। তিকৰণ কৰে তাৰোপৰি আৰু। এই সৰু বাচ্ছাৰ কেতিয়াবা জ্বৰ চৰ হলে তাৰ মূৰত তাৰ মানে। এটাত উম মানে হেৰি ভৰণ দিয়া বুলি কয় এই মানে। ওপৰৰত তালো খত তাৰ মানে অলপমান লেপ দি কিনে থৈ দিয়ে।
অ, অ দিয়া দেখিছো আপাৰ কোনোবাৰ দিছিল আৰু।
অ জ্বৰটো তাৰমানে তলফালে আহে, সেইটো বস্তু বহুত ঠাণ্ডা। ঠাণ্ডা কাৰণে তাৰ মানে এইটো বস। তো সেনেকুৱাকে দিব পাৰি আৰু মুঠতে ভাল আৰু এইবিলাখান, আমি যদি। উম পুহিব যদি পাৰোঁ ভাল। সটো আৰু কোৱাই নাই আমি এতিয়া এইবিলাখান কষ্ট কৰিব নোৱাৰো কচ।
এই সেইটোতো আজিকালি মানুহ তাৰমানে এলেহুৱা হৈ গৈছে।
অ কষ্ট।